অ' কি কৰি আছা?
অ' এনে বহি আছিলোঁ, তুমি?
অ' মইয়ো এনেই বহি আছোঁ।
অ' কি খবৰ ভালে আছা?
অ' আছোঁ ভালে, তুমি ভালে আছা?
অ' অ' ভালে আছোঁ। পিছে ঘৰত সকলোৱে কেনেকুৱা আছে?
ঘৰত সকলোৱে ভালে আছে, তোমাৰ ঘৰত?
মোৰো চবে ভালেই দিয়াচোন অলপ ঠাণ্ডা ঠাণ্ডা বতৰ হৈ আছে ভালেই হ'ব। এইকেইদিন ইমান ৰ'দ দি আছিল। ইমান বেয়া লাগি আছিল গাহ চাৰ।
অ' আজি কিন্তু অলপমান গৰম দিছে। আমাৰ ইফালে ৰ'দ
অ' ৰাতিপুৱা দিছিল দিয়াচোন। এতিয়া অলপ ঠাণ্ডা ঠাণ্ডা হৈ আছে।
আমাৰ ইফালে কিন্তু ৰ'দ হৈ আছে আৰু লাইন নাথাকে আমাৰ ইয়াতে কিবা হৈছে বহুত ডিষ্টাৰ্ব পাই আছোঁ।
অ' প্ৰব্লেম হৈ আছে ন বহুত লাইন যোৱাৰ কাৰণে গৰমখনত।
হয় দিয়া, ৰাতি লাইট নাথাকে, আমাৰ ইয়াতে গৰম হয়। আৰু আমাৰ ৰুম বিলাকো বিল্ডিং ওপৰত আৰু বেছি গৰম হয়।
উম, উম, আৰু বা কী মই ভাবিলোঁ। আজি তোমাৰ লগত অলপ পেটছৰ কথাৰ পেটছৰ বিষয়ে অলপ আলোচনা কৰোঁ। জীৱ-জন্তু
অ' অহ' ভালেই দিয়া, ভালেই বিষয় ভাবিছা।
উম, এনে তুমি পেটছ পোহা নেকি ঘৰত?
মই মই এনেই ভাল পাওঁ, কিন্তু ঘৰত যিবিলাক পোহনীয়া জন্তু। সেইবোৰ মই ভাল পাওঁ, কিন্তু আমাৰ ঘৰত নোপোহো। কাৰণ মায়ে সিমান এটা ভাল নাপায় আৰু জাগাও নাই তেনেকৈ।
উম, উম।
কিন্তু, এনেই মোৰ ভাল লাগে মৰম লাগে।
উম, উম, মইয়ো পুহিছিলোঁ মানে অল কেইদিন আগতে মই বাৰ্ডছ পুহিছিলোঁ? লাভ বাৰ্ড বুলি কয় ন সেইসোপা পুহিছিলোঁ। পিছত আৰু বহুত দিন থাকিল আৰু দুই তিনি বছৰ পিছত আৰু মই এই সোবা মানে বেছি দিন জীয়াই নাথা কে লাভ বাৰ্ড সমূহ। মানে বয়স আছিল মৰি গ'ল ইমান বেয়া লাগিছিল তেতিয়া। মাজেতে অ' মাজত এটা পাৰ্চিয়ান কেট আছিল। সেইটো পালিছিলোঁ। ইমান মৰম লগা গোৱা আছিল। পিছত মই সেইটো আৰু মোৰ আমাৰ মানে ইমান ভা বেয়া বেয়া পায় অলপ। মানে মোৰ আপ্পা অলপ বেয়া পায় মানে আৰু কেটছ আৰু ডগি সোপা মানে ঘৰতে অলপ। কেতিয়াবা কেতিয়াবা সৰু বাটচা থাকে ন পেচাব চেচাব কৰি দিয়ে। সেইকাৰণে বেয়া পায়, পিছত মাহীৰ পোৱালিক দি দিলোঁ আৰু
অ' কেতিয়াবা অলপ ঘিণৰ লাগে ধৰা হাগিলে পেচাব কৰিলে।
উম, উম, সেইটোয়ে মানে এনে ভাল লাগে পোহনীয়া জন্তু মই বহুত ভাল পাওঁ। তোমাৰ এনে কোনটো বেছি ভাল লাগে মানে পোহি কেনে মানে ভাল লাগে। এইটো মানে মোৰ তাতে থাকিলে ভাল আছে।
উম কেট ভাল লাগে আৰু মোৰ এবাৰ আছিলে মানে বাৰচ পেৰত ভাতও যে সেই ভাতও আছিলে কিন্তু। তো কি হ'ল ভাতৌটো বহুত সৰু আছিলে মানে জন্ম লৈহে তাৰপিছতে পানিবৰ কাৰণে আনিছিলোঁ। ত' তাৰপিছত কেইমাহ মাহ থকাৰ পিছত অলপ ডাঙৰ দীঘল হ'ল তাৰ পিছত নিজে উৰি গ'লগৈ।
এদিন অলপ জাগা ভাল সেনেকে উৰি গৈছে। মানে বহুত বেয়া লাগিলে পিছত আৰু বিচাৰিলো বহুত নাপালো।
উম উম মই মানে আৰু সেই কৰি দিছিলো, মোৰ মানে পুৰা বন্ধ ৰুম থাকে ন'
অ'
পুৰা মানে এনেকা টাইপৰ ত মই মানে ঘ মানে ৰুমতে এৰি দিছিলো
অ'
এবাৰ কি হ'ল মানে মই বাহিৰত মানে দেৰি ভাবিলো মানে অলপ ভাবিলো বাহিৰৰ হাৱা বতাহ পাব ভাল লাগিব মই বাহিৰত। থৈ দিলো গম নাপাও কেনেবা বা উৰি গ'ল ইমান বেয়া লাগিছে।
অ' বেয়া লাগে এনে কিন্তু এইবোৰ পুহি কিনে কিতয়াবা ভালে লাগে মনতটোও ভাল লাগি থাকে যে। আছে লগত কিবা এটা এনেই আৰু ফূৰ্তি লাগি থাকে ন এনজয়। যে পেট এইবোৰ চাই থাকিব ভাল লাগে খেলি থাকিব সিহঁতৰ লগত।
উম উম মইয়ো মানে সেনেকাে আবঢ়িছো। পা এৰি থৈ দিছিলো থৈ কেনে হাততে থাকে ন এনেকা চা এক্সট্ৰা খোৱা থাকে ক দিছিলো। কেটটো পালিছিলো কেট কাৰণ পিছতৰ বেলেগ কোৱা থাকে।
চব
পাৰছক মানে সৰু সৰু মানে কিবা এটা দানা দানা টাইপৰ আছিল বজাৰত। টেপাই কিবাটো কয় নামটো মানে। অ' অ' মানে নামটো নাজানো আৰু সেই। টো সিহঁতে কি কৰে জানা পুৰা একদম বাকলি থাকে ওপৰত সিহঁতে দাঁতৰে বাকলিত। তেওঁ ওলাই কেনে সিহতে ভিতৰোটো খাই আৰু ইমান স্পীড বাক কলিসোপা এৰাই এৰাই কেনে খাই তুমি দেখিলে কবা।
অ' দেখাতো মৰম লাগে সেনেকে খাই থকা দেখি। চাই থাকিবই মন যায়।
উম আৰু ডক্সছ ভাল লাগে নেকি তোমাৰ?
ডক্স মোৰ ভাল লাগে মানে, কিছুমান ভাল লাগে কিন্তু ভয় লাগে মোৰ। ডক্সৰ পৰা।
মোৰো ভাল লাগে মানে এটা যে হোৱাইট ডক্স আছে।
অ' একদম যে নুম থকা ন একদম বহুত কিউট লাগে।
শিশোপাক চাগে এই শিশোপা ময়ো ভাল পাওঁ সেইটো। সেইটো এনে মই লাৰি পাইছো, বাকী কেইটা যিসোপা থাকে লগ। কল মানে দক সোপা শিকোবা অলপ মোৰ ভয় লাগে।
কিছুমান চাবাচোন পোহনীয়া দগ হওঁক। বহুত দেখাত বহুত খাতানাক লাগে একদম মানে ভয়ানক।
কিন্তু চফ্ট থাকে সেইশোপা কিছুমান।
অ' সেইকেইটাটো বাৰু কিউট থাকে।
উমঁ-উমঁ, সেইটোৱে মোৰো কেতিয়াবা অলপ ভয় লাগে মইও বেয়া বহুত- ভয় খাইছিলো আগতে সৰু থাকোতে। ডক- ঘৰত মই এতিয়া মানে ইমান ভয় নাখাও দিয়া। যেতিয়া লাৰি ভাল লাগে মাজে-মাজে ভয় খাওঁ হঠাতে ভয় খোৱা হৈ যাওঁ।
পুহিব লাগে মানে জন্তুৰ প্ৰতিও মৰম ৰাখিব লাগে হিংসা এনেকুৱা। কিছুমানে চাবাচোন দগ এইবোৰ বহুত অত্যাচাৰ কৰে অনিষ্ট- কৰে সেইবোৰ কৰিব নালাগে। তা'তে কিছুমান ধৰা কুকুৰ মেকুৰী থাকে মাৰি দিয়ে, শিল দিয়ে, আকৌ লাত মাৰি দিয়ে। এইবোৰ মানে বহুত দেখিবও বেয়া লাগে আৰু নিজৰে বেয়া লাগে, কাৰণ সিহঁতৰ যাতেওঁ টো- জান থাকে ন' সিহঁতো জিন্দা বস্তু হয়।
সেইটোয়ে হয় কিছুমান মানুহে বুজি নাপায় ন'। তা'তে অকল নিজৰটোৱে ভাবে আৰু কিমান বেয়া-বেয়া ঘটনা হয়, মাজে-মাজে জীৱ-জন্তুক লৈয়ে।
অ'।
পিছে এই কোপা কৰিব নালাগে আচলতে। সেইটোয়ে আমাৰ কিছুমান মানুহ নিজে জন্তু হৈ যায়, জন্তু হয় মানে- হৈ যায়।
এ কি কৰিবা আৰু মইতো এনেই ভালে পাওঁ। সেইবোৰ পালিব ফুৰিব কিন্তু এতিয়া নোৱাৰোঁ'হে।
মইও বহুত ভাল পাওঁ, মোৰো মানে পঢ়াৰ বহুত মন থাকে মানে কি হয় মানে বেয়াও লাগে পিছত- এয়া মৰি যায় ইমান-
অঁ' দুখ লাগে তেতিয়া বহুত। কাৰণ প্ৰায় কাৰণ নিজৰ ঘৰত ৰখাৰ পিছত নিজৰ ফেমিলি মেম্বাৰ হিচাপে ভবা যায়। সেনেকে ৰাখা যায়। তাৰ- পিছত গুচি যোৱাৰ পিছত একদম মানে বেয়া লাগি যায় যেনেকে নিজৰে কোনোবাই গুচি গৈছে।
উমঁ-উমঁ ঠিকে কৈছা। আৰু এনেই গাঁৱত গ'লে তো জানাই ন' কিমান গৰু, ছাগলী- হাঁহ, মুৰ্গী।
আমাৰ গাঁৱতো আছে গৰু, ছাগলী পোহে ভেড়া আকৌ হাঁহ।
আমাৰো, আমাৰো গাঁৱত পোহে পিছত আকৌ ঘোৰাও পোহে। এ' আমাৰ মানে ঘ অ' ঘোৰা-
অঁহ', -অঁহ',।
ঘোৰা আছে ন' হৰ্চ।
অ' চিনি পাওঁ।
সেই সোপা পোহে অঁ', তাৰ এটা বাচ্ছা হৈছিলে মানে সৰু।
উম।
মানে ইমান মৰম লগা বাচ্ছাটো দেখি কেনে ইমান এবাৰ মই যাই কেনে চাই আহিছো ইমান ভাল লাগে বা- চ্ছাটো। জানা ন' সৰু মানে জন্তু এটাৰ যেতিয়া এটা সৰু বাচ্ছা এটা হয় ইমান মৰম লগা- থাকে ন' মুখ কেইটা ভাল লাগে চাই। মেকুৰীৰ পোৱালীয়েও- ভাল লাগে, উমঁ-উমঁ, মেকুৰী পোৱালিও ভাল লাগে।
মেকুৰী পোৱালী- টো ভাল লাগে। এনেকুৱা মুৰ্গীৰ পোৱালী বিলাকো যেতিয়া- জন্ম লয় আৰু একদম সৰু-সৰু থাকে ন' মানটি ত' ভাল লাগে ন' লাৰি-
সেইকাৰণে। অঁ', -অঁ', মইও ভাল লাগে।
আমাৰ মানে আগতে বহুত পঢ়িছিল আৰু মৰ্গী এইবোৰ। তেতিয়া আমি মানে খেলি থাকিছিলো মই লৈ সৰু আছিলো ন তেতিয়া। মুগীৰ পোৱালীবিলাক লৈ কিনে খেলি থাকিছিলোঁ।
উম, উম, ভাল লাগে। মযইও ভাল পাওঁ মুৰ্গীৰ পোৱালিটো বেছি মৰম লগা হাঁহৰ পোৱালি আৰু
অ', ঠিকেই কৈছা।
গৰুৰ পোৱালিও ভাল লাগে গৰুৰ।
গৰু ওচৰত বাৰু মই নাযাওঁ গৰু পোৱালি এনেকুৱা। সেইবোৰ নালাৰু ক'ব গ'লে দেখিবও ভাল লাগে আৰু উম।
উম, উম, মইতো বহুত ভাল পাওঁ আমাৰ এই সৰু বাট যেতিয়া সৰু হয় ন। গৰুকেইটা।
অ'।
চুবলৈ ইমান ভাল লাগে মুৰ্গী বাচ্ছা কেইটা বেছি ভাল লাগে। মৰম লগা থাকে একদম।
কি?
আমাৰতো এতিয়া চহৰত ক'ত আৰু পোহাৰ সময় পায় গাঁৱত উম, পাৰিলে আৰু বাৰডছ আৰু এই সৰু সৰু মেকুৰী এটা পুহিব পাৰিব আৰু ক'ত পুহিব পাৰিব টাইমে নাপায় কোনেও।
আমাৰ ভাইটিহঁতৰ ঘৰতো মেকুৰী আছে মানে বহুত ধুনীয়া পোৱালি দিছে দেখাত ইমান কিউট একদম সৰু সৰু।
চিয়ান নেকি?
নাজানোঁ এইটো নাম নাজানোঁ এনেই ঘৰত পোহাই হয়। মানে একদম মানে গ'ল্ডেন কালাৰ হয়। গ'ল্ডেন কালাৰ হয় মানে দেখাত বহুত ধুনীয়া। এটা মানে কি হৈছে পোৱালি এটা মানে ভাল আৰু এটা মানে ইমান অসুস্থ অলপ মানে ইমান এটা ডাঙৰ হোৱা নাই আৰু এটা একদম হেল্ডি এ ভাবিছোঁ এটা লৈ আহোঁ নেকি আকৌ মায়ে কয় নালাগে ঘৰ লেতেৰা কৰিব।
এনে ভাল লাগে পোহি মই বহুত ভাল পাওঁ আৰু মেকুৰিকিটা যদি তুমি অলপ যদি সেই তাত দুই তিনিদিনতে ফ্ৰেণ্ড হৈ যায়। মেকুৰীৰ পোৱা সেইকেইটা।
অ', ফ্ৰেন্স হৈ যায় মানে তুমি মৰম দিলে তোমাকো মৰম দিব সেনেকুৱা টাইপৰ থাকে।
সেইটোৱে মোৰ যিটো একৰি আছিল ন সেইটো মানে কি হৈছিল তাৰ এক্সট্ৰা কৰি মই এটা মানে কিবা ৰাখি থৈছিলোঁ তাত থাকিব কাৰণে মা ঘৰ টাইপৰ ত' সি সেইটোত নাথাকে সি মই এতিয়া বিচনাত থাকে সি চোপচাপ আহি বিশ্বনাত যাই বহি থাকে। শোৱে ৰাতি নুশোৱে সেইটো বিছনাতে শোৱে। বহুত দুখ লাগিল যেনে মই মোৰ মা মানে মাহী ছোৱালীটোক দিছিলোঁ তাই মানে হেৰাইয়ে পেলা মেকুৰীটো।
এ এনেকুৱা আৰু বেয়া লাগে।
উম, মানে মেকুৰীটো সেনেকা কোনোবা লৈ গ'ল চাগে। তাই চাগে বাহিৰত এৰি দিলে বা কিবা কৰিলে কোনোবা চাগে লৈ গ'ল। কাৰণ পাৰ্চিয়ান আছি আছিল ন তুমি যে কৈছা মানে ব্ৰাউন টাইপৰ গল্ডেন টাইপৰ। সেনেকা আছিল মোৰ মেকুৰীটো নোম নোম নোম নোম থকা
উম ধুনীয়া লাগে সেইবোৰ দেখিবলৈ তাৰপিছত তুমি মেকুৰীটোক কি খুৱাইছিলা এনেই ঘৰত থাকিলে?
মেকুৰীটোৰ কাৰণে বা চকলেটি টাইপৰ এটা বস্তু আছিল। সেইটো মানে মেকুৰী খোৱা আছিল আৰু সেইটো গাখীৰ দি ভিজাই কে দি অ অ কেট ফুডচ
এনে ঘৰৰ বস্তু নাখাইছিল নেকি গাখীৰ বা মাছ ভাত?
সেই গাখীৰ দিছিলোঁ মাছ দিছিলোঁ। ভাত দিছিলোঁ সেনেকা টাইপৰ অলপ মানে মাছ অলপ দিছিলোঁ ভা ভাতো দিছিলোঁ
আমাৰ মানে যিটো বাইটিহঁতৰ ঘৰত মেকুৰী আছে সেইটো মানে এইবোৰ নাখায় এনেই দালি ভাত এইবোৰ দিলে নাখাব একদম মানে তাক ভালকে মাংস ভাত মাছ সানি কিনে এটা বাতিত দিব লাগিব তেতিয়াহে খাব একদম মানে ষ্টেণ্ডাৰ্ড আৰু
আৰু মোৰো মেকুৰী সেইটোৱে আছিল মোৰ মেকুৰীটো সেইটো আছিল গ'ল্ডেন টাইপৰ সেইটো এনেকা আছিল মাং স দিলে খাই সি বেছি মাংস খায় সি সোপা দিলে বেছি খোৱা নাছিল তাক মই ফুড দিছিলোঁ কেট ফুড সি নাখায় তাক মাংস আৰু সেইটোৱে লাগে মাংস অ তথাপিও ভাত দিওঁ নাখায় মাংস মাংস মানে সুদা টাইপৰ সেনেকা খাইছিল
অ তাক মানে এনেকা সানি দিব লাগিব তেতিয়াহে খাব আৰু। নিৰামিষ নাখায় দালি নাখায় এনেকুৱা ভাজি বা কিবা দিলে সেইবোৰ নাখাব। অকল মাংস বা মাছ সেইবোৰ দিব লাগিব তেতিয়াহে খায়।
আই আই থিংক সেইহোপা মেকুৰী চাগে বেলেগ টাইপৰ সেইহোপা চাগে মাংস বেছি ভাল পায়।
অ চাগে প্ৰজাতি থা
তোমাৰতো কি কালাৰ চকুটো কেনেকা টাইপৰ কালাৰ আছিলে এনে দেখিছা নেকি?
চকুৰ কালাৰটো মনত নাই কিন্তু বডীৰ কালাৰটো এনেকুৱা অৰেঞ্জ অৰেঞ্জ থাকে ন এটা মেকুৰী সেইটো অৰেঞ্জৰ নিচিনা। তাৰ পোৱালি কেইটাও সেনেকুৱা অৰেঞ্জে হৈছে, মাকটো যেনেকুৱা।
অঁ অঁ কেইটা মে
তোমাৰ ঘৰতে থাকিছিল পাঁচ মানে এটা মেকুৰী মেল আৰু ফিমেল থাকিলে তাৰপিছত সেইটোৱে মানে পোৱালি কেইদিনমান পিছে, পিছে পোৱালি দি থাকে মেকুৰীটো মানে এনেকুৱা। তো পোৱালি কেইটা এতিয়া বহুত হৈ গ'ল।
নোম নোম থকা হয় নেকি এনে পোৱালি কেইটা এটা যে আছে মেকুৰী বেছি বেছি নোম নোম থকা।